হেল্লো'
অ কোৱা
অহ কি খবৰ
তোমাৰ ভালে খবৰ তোমাৰ কেনেকা খবৰ বোৰ
এই ভাল ভাল ভালে আছো পিছে অ ভাত খালো ভাত খালো তুমি
অ নাই বনাই আছো কোৱা কোৱা কি কৈছো
ঠিকে আছে আৰে মই তোমাৰ ৱৰ্ল্ড কাপ চাই আছিলো আজি মৰ্ণং ৱৰ্ল্ড কাপ চাই আছে নে নাই
অ চাইছো চাইছো
এতিয়া কালি কালি ত কালি পৰহিৰ পৰা তোমাৰ সেয়া আৰম্ভ হব ন পৰশিৰ পৰা তোমাৰ এয়া ছেমি ফাইনেল আৰম্ভ হব
পাই এইটো ছাৰ ভাল লাগিব আৰু
এ লতা শিলত লতা শিলত তো মোৰ ডাঙৰ পৰ্দা লগাইছে তাতে চাব
অ অ ময়ো যাম ৰোৱা
তোমাৰ কি আজি গৈছিলো মই মৰ্ণিং তোমাৰ ইমান বোকা হৈছে নহয় তাতে তথাপিও মানুহ বিলাকে একদম ভিৰ আৰু মানে পাগল আৰু চবে মানে চাবলৈ আৰু দুটা ফৰেনাৰো দেখা পাইছো অ দুুটা দুটা এমেৰিকান মানুহ দেখা পাইছো তাতে দুজন বুঢ়া মানে অলপমান য়াং বুঢ়া টাইপৰ দুজনে বহি দুইজনে অ ফুৰিব আহিছিলে জগিং চগিঙত আহিছিলে নেকি তোমাৰ মানে ইয়াতে থাকে চাগে কেইদিনমানৰ কাৰণে আছে চাগে এতে জগিং টগিং কৰিব আহিছিলে তাতে ৰখি চাই আছে আমাৰ লগতে
অ ভালে থিতা
ইহঁতৰ আৰু তোমাৰ এমেৰিকাতে হৈ আছে খেলাখন।
অ' ইহঁতৰ টাইমতে হৈ আছে।
উম।
দিন থাকে, আমাৰ কাৰ ৰাতবা থাকে আৰু।
উম, উ।
তাকে মানে আমাৰ খেলা হয় এনতৰ ৰাতি হয় আৰু।
উম।
মানে সময়টো অলপমান ভালকে মিলাই ললে চাব পাৰে আৰু।
উম। তাকে। বা বাকী তোমাৰ মেটচ চাই ভাল লাগিব, আৰ্জেণ্টিনা গ'ল
অ' আৰ্জেণ্টিনা স্পেইন গ'ল।
তাৰপিছত তোমাৰ ইংলেণ্ড ইংলেণ্ডৰ ভিতৰত সোমাল আৰু তোমাৰ সেয়া ফ্ৰান্স। সিহঁতৰ আৰু ফ্ৰান্স ফ্ৰান্স আৰু স্পেইনৰ হ'ব তাৰপিছত আৰ্জেণ্টিনা আৰু ইংলেণ্ডৰ হ'ব।
তুমি কি লাগে এ-এ-এই বছৰ কোনে জিকিব পাৰে?
এইবাৰ মোৰতো লাগি আছে ফ্ৰান্সে লৈ যাব ৱৰ্ল্ড কাপটো।
ময়ো লাগি আছে মানে এম্বাপেত
কাৰণ সেইটোৱেই এম বাপে আছে আৰু তোমাৰ মেচিহঁতৰ গেমবিলাকত চাই এনেকুৱা লাগিছিল লাষ্টৰ মুভমেন্টত তে সিহঁতে মানে এনেকে ওলাই ওলাই ওলাই ওলাই জিকি আছে, গ'ল ওলাই ওলাই ওলাই। ভাল খেলি আছে। কিন্তু এন্ড মুভমেণ্টতে ওলাই যায় মানে বহুত লাকি লাকি টাইপ লাগে। কিন্তু তোমাৰ ফ্ৰান্স পুৰা মানে হেড টু হেড মাৰি মাৰি জিকি আছে মানে বঢ়িয়া
উম, ফান্সটো অলপ আগৰ পৰা টাফ খেলি আছে আৰু।
উম, ফ্ৰান্সটো আগৰ পৰা বহুত জোৰদাৰ খেলি আছ জানে মৰ লাগিছে এইবাৰ ফান চে লৈ যাব নেকি কাৰণ তোমাৰ যোৱাবাৰটো আৰ্জেন্টিনাই লৈ গলে ন'। আৰু আৰ্জেন অ' আৰ্জেণ্টিনাৰ ৱৰ্ল্ড কাপ জিকাৰ আগতে ফা-ফ্ৰান্সে জিকিছিলে ন'?
উম, উম।
তাৰপিছতে আৰ্জেণ্টিনাৰ ৱৰ্ল্ড কাপটো জিকিলে টু থাউজেণ্ড তোমাৰ এইটিনত।
অ'।
টু থাউজেণ্ড এইটটিন নহয়, টুৱেনতি ওৱানত টুৱেন্টি ওৱানত।
মানে বহুত বছৰৰ পৰা ফ্ৰান্সটো অলপ ভালে খেলি আছে আ, এইটো বছ খালি গিয়া বছৰত মেচিৰ লগত খেলা হ'ল তাৰ কাৰণে কিবা হ'ল তেতিয়াটো মানে ফ্ৰান্স অলপ বেছি ভাল চান্স আছে আৰু তোমাৰ।
অ' যোৱা বৰ্ল্ড কাপত তোমাৰ এতিয়া মেছিহঁতৰ লগত খেলিছিলি ন' মানে আৰ্জেণ্টিনাৰ লগত ফ্ৰান্সে আ, পুৰা হ চেম চেম গ'ল হোৱাৰ পিছত পেনাল্টিত হে জিকিলে।
অ' পেনেলটি দি আৰু পেনেলটি নিদি অলপ কিবা হল না গলতে নহলে
কে কোনেও নিজিকে। পতককে সেই কাৰণে অ লাকি। এইবাৰ কিন্তু সেনেকুৱা নহ'ব এইবাৰ ফ্ৰান্সে চাগে হাৰাব।
পেনাল্টি কৰিব নিদিবব পাৰে ফাৰ এইবাৰ মানে ডাৰেক্ট খেলাতে হাৰব পাৰে।
উম বাকী তোমাৰ কি লাগে? ফ্ৰান্স জিকিব নে আৰ্জেণ্টিনা মোৰতো ফ্ৰান্স জিকিব যেন লাগিছে।
মইও ফ্ৰান্স য নি লাগি আ আৰ্জেণ্টিনা মানে এনেকা আছে মানে ফ্ৰান্স জিকাৰ ছেভেনটি পাৰ্চেন চানছ আছে আৰু আৰ্জেন্টিনাৰ থাৰ্টি পাৰ্চেন মান আছে আৰু উম মানে অলপ এ যেনেকা তুমি চাইছিল ইজিপ্ট লগত কেনেকুৱা আছিল ইজিপ্তৰ চাইছিল তাৰপিছত আৰ্জেণ্টিনা জিতিল এনেকুৱা হ'ব।
আৰু কে বাৰে কি বহৰীয়া গেম খেলিছে হেহতে বা। মইতো ভাবিছিলো কেপে বাৰ দি বহুত ডেঞ্জাৰ আছে এইবাৰ পেনাল্টি বা সেয়াত লৈ যাব। কিন্তু নাই লাষ্টতে এটা গ'ল দিলে।
তাতে পেনালটি লৈ জিতিছে ফ্ৰান্স অ এই কিবা আৰ্জেণ্টিনাটো।
উবাৰ। এইবাৰ মানে নতুন নতুন টিমবোৰো মানে বহুত ভাল খেলিছে বহুত ভাল। আনএক্সপেক্টেড ন। মানে একদম ভাবিব নোৱাৰা তাইপট খেলিছে এডম। এনেকা বোলে মানে নতুন টিম বুলি ভাবিছো কিন্তু বহুত হঠাৎ হঠাৎ মানে ৱৰ্ল্ডৰ বেষ্ট টিম বিলাকত টক্কৰ দি দিছে একদম।
অ পছ আজি ইজিপ্তত ভাবা। পাপা ৱাৰডে ভাবা ভাবা খেলিছে।
বাপৰে বাপ ডেঞ্জাৰ।
তুমি কি লাগে মানে ইণ্ডিয়া কেতিয়া খেলিব পাৰে ফিফাত?
এয়া ইণ্ডিয়াততো তোমাৰ এষ্টিমেশচন কৰা হৈছে বোলে কিবা বোলে। টুৱেণ্টি ফৰ্টি টু মানতে হ'ব নেকি?
অ মই ভাবো মই লাগে টুৱেন্টি থাৰ্টি ফাইভ লাগে খেলিব পাৰে ইণ্ডিয় মানে। থাৰ ফভ লাগে।
নহলেবা এনেকুৱা দুই হেজাৰ পঞ্চল্লিশ দুই হোজাৰ পঞ্চাশ মানতো হ'ব পাৰে।
অ সেইটো মানে খেলাাবোৰ মানে আমাৰ প্লেয়াৰ বোৰক অলপ ভালে হয় মানে ইমান বিহান হয় একে মানে চাপৰ্টখন
আৰু সুনীল সুনীল চেত্ৰীটো শুনিছে? সুনীল চেত্ৰী অ সিও ভাল খেলিছিলে এনেকুৱা টাইপৰ প্লেয়াৰ। যদি আহে। আৰু ভাল যদি ক'চ কৰা মানুহ পাই যায়। ওলাব পাৰিব।
কোচ কৰে তোমাৰ ৰাজেশ বাজাজ কৰিবাক শুনিছো, বাৰে ভাল মানে ক'চ হয়। এইটো মানে কৰি চানছ আছে মানে, তোমাৰ এইটো আণ্ডাৰ ফিফ্টিন খেলি আছে ন। ফিফাটো। তোমাৰ ইণ্ডিয়াৰ আণ্ডাৰ ফিফটিন খেলি আছে না, এইটো বছৰত ফিফা।
উম উম।
হেঁতক এতে হেঁতক কৈছো বুলি ৰাজা কিবা এটা ৰাজা বজাজে কৈছে । ত জিতাৰ চান্স
তুমি এনেকা কি ভাল লাগা হৈছে চোৱা ক্ৰিকেট ভাল লাগে নে ফুটবল?
মোৰটো ফুটবল, মই ক্ৰিকেটতটো ইমান নাচাওঁ।
মইয়ো ইমান চোৱা নহয় মানে ক্ৰিকেটখন, ফুটবলেই চোৱা হয় বেছিকে।
মোৰো ফুটবলেই ভাল পাওঁ। এনেই ইণ্ডিয়াটো ইণ্ডিয়া তোমাৰ কানট্ৰি কানট্ৰিৰ যে মেচবোৰ হয় নহয়, ক্ৰিকেটৰ।
উম উম, অ', অ'।
ৱৰ্ল্ড কাপেই কয় নে কি কয় সেইটো?
অ' অ', তোমাৰ টি টুৱেন্টি ৱৰ্ল্ড কাপ কয় নেকি।
অ', টি টুৱেন্টি ৱৰ্ল্ড কাপ সেইটোত এই গোটেই কানট্ৰি বোলে, বেলেগ বেলেগ কানট্ৰিৰ পৰা আহে না। মেচ বিলাক হয় ন, এতিয়া মোৰ দেউ দেউতাই চালে, মই চাই লওঁ আৰু কেতিয়াবা কেতিয়াবা। ইণ্ডিয়া, ইণ্ডিয়াৰ চাপৰ্ট কৰিব।
মোৰো মানে চোৱা নহয়, লগৰ বিলাক চালে ন'হলে দেউতাই চালে চোৱা হয় মোৰো। চোৱা নহয় ইমান তোমাৰ মানে বেলেগ খন নাচায় তুমি? বেডমিন্টন দেডমিন্টন নহলে এফ ওৱান কিবাবিলাক নাচায়?
নাই, আগতে কেইদিনমান সেইয়া ঠিকছে চালো। তোমাৰ এ কি কয় এইটো? এফ ওৱান ৰে স্তাৰ্যত। বাইক ৰেছ বোৰ যে।
উম উম, বুজিছো।
উম, সেইবোৰ চাইছিলো, তাৰপিছত তোমাৰ সেইয়া চাইছিলো বেডমিণ্টন চাইছিলো।
সেইটো মানে চাই চাই থাকিব লাগে মানে, খেলি নতুন খেলাবিলাকক মানে চবক চাপৰ্ট দিব লাগে মানে। ত' চাই থাকিলে মানে তোমাৰ ভালো লাগে নতুন নতুন গম পোৱাই তুমি।
উম, হুম। মইতো মোৰ নিজৰেই বেডমিন্টন খেলাৰ বিৰাট ইচ্ছা আছে।
অ', মানে খেলা মানে তুমি?
হ'ব, যি ভাবা যায়, সেইটোৱেতো নহয়ে।
উম, এইটো ঠিকে কৈছা তুমি, মানে আমি কি ভাবো কি হয় এইটো গম নাপাও আৰু, উল্টাই হৈ যায় মানে। যি ভাবো সেইটো নহয় আৰু সেইটোৱে।
এই জিন্দাগী এনেকুৱাই আৰু, যি ভবা যায় সেইয়া নহয় কেতিয়াবা।
উম ঠিকে কৈছা অমানে, যি ভাবে আৰু উল্টা হয় সদায় আৰু মানে।
হুম হুম।
এতিয়া ভাবিম এনেকা কৰিম মই এনেকা কৰিম, নহ'ব এনেকা নহ'ব কেতিয়াও। সেইকাৰনে মানে প্লেন বোৰ বনাই পেলাই লাভ নাথাকে আৰু যিকোনো মানে। কি হব কি গম নাপাই তুমি আৰু তুমি যেনেকাটো ভাবিল তুমি কলে বেডমিণ্টন খেলিছিলো তুমি ভাবিছিলো বেডমিণ্টন খেলি পেলাই ডাঙৰ প্লেয়াৰ বনিম। আছে, হোৱা নাই সেইটোৱে মানে।
উম!
জীৱনৰ একো নাই আৰু কাহানী! কেতিয়াবা ভাল, কেতিয়াবা বেয়া।
সেয়াই জীৱন আৰু!
নচীব ভাল থাকিলে মানে, নচীবত থাকে আৰু। নচীবত খেল থাকে, নচীব ভাল থাকিলে! শুনি যা আৰু? প্লেয়াৰ খন তুমি মানে, অলপ নচীব খন ভাল থাকিলে, অলপ কিয় খেলাবিলাক এতিয়া, তোমাৰ নচীবে বেছি লাগে! নচীব থাকিলে, তুমি বনে প্লেয়াৰ বিলাক।
উম!
নচীব থাকিলে, তোমাৰ ছিলেকশ্যন হ'ব, কিবা হ'ব! মানে, খেলাটো চবৰে ভাল থাকে। লেকিন, নচীব তোমাৰ নাথাকিলে নহ'ব, নাই নহ'ব এনেকুৱা আৰু।
উম!
নচীবে আচল আৰু! কাৰোবাৰ নচীব ভাল, এই বনিল! কাৰাবাৰ নচীব বেয়া, এই, হোৱা নাই।
ঠিকেই! ঠিক আছে নহ'লে। থাকা। হ'ব পিছত, ক'ল লগাম। ঠিকে আছে দিয়া!